অ হেল্ল'
অ
অ আছা
হেল্ল'
আহ হেল্ল' কি কৰি আছা
এ কফি খাই আছিলোঁ
অ কফি খাই আছিলা নেকি
আহ
অ মানে এতিয়া দুপৰাক কি খাবা
দুপৰীয় ভাত খাম
অ কি বনাইছে
ভাত তাৰপিছত কণী চব্জি তাৰপিছত কিবা বনাইছে
উম আৰু তোমাক কি ভাল লাগে আৰু খাই খাই
খাইটো মোৰ চবেই ভাল লাগে ফাষ্ট ফুড হওক চিঙৰা কছৰি পিজ্জা বাৰ্গাৰ যিয়ে চব চব খাওঁ মই বাছ এই নন ভেজ নাখাওঁ
ননভেজ নকা
উম
অ মানে তুমি মানে ৰাতি অ চিকেন খোৱা নে নাই
হা
চিকেন খোৱা নে নাই চিকেন
নাই নাখাওঁ
চিকেন নোখোৱা নেকি
আহ
অ মানে তুমি মানে অ মাছ চিকেন
নাই নাই এইবিলাক নাখাওঁ এনেই মই পনিৰ খাই ভাল পাওঁ পনীৰ
অ পনিৰ খাই ভাল লাগে নেকি অ এনে তুমি বাহিৰত কিবা বস্তু ভাল পোৱা নাই খাব কাৰণে
অ চবে যিয়ক মানে কি ফাষ্ট ফুড
অ অ মানে এনে কি কি ভাল লাগে এইটো কোৱা মোক
এনে সষ্ট্ৰীট ফুড এনেকুৱ চিঙনা কুছু এইবিলাক বহুত ভাল লাগে তছত বহুতকেই বস্তু আছে কি কম এতিয়া নাম বহুত আছে
অ এনে তোমাৰ ফেভাৰট বস্তু মানে কি ভাল লাগে
এনেইতো মোৰ কি কয় এ কি কওঁ অলপ কনফিউজ হৈ যাওঁ মানে এতিয়া যদি ভাবি লওঁ ক'ত এনেকুৱা সৰু সুৰা মানে যি দোকান চোকান কিবা হওক বৰষুণ দি আছে বতৰ তাত মানে চাহ হওক চাহ চিঙৰা এনেকুৱা খাই মজা লাগে
মান চিংৰা খাই তোমাক ভাল লাগে মেকি বছি
অ
অ অ মানে মই মোক মানে বেছি মোক চিঙৰা ভাল নালাগে মোক এই তোমাৰ অ ব ব নাই না এই তোমাৰ ক'বা এই ৰাস্তাত অ এইবিলাক ভাল লাগে মানে চব ভাল লাগে আলু চব্জিিবিলাক ভাল লাগিলো
আৰে মোৰ যিয়েওক চব চব খানাই ভাল লাগে
হয় নেকি ইডলি মমো
ম'ম' খাওঁ ম'ম' ভেজ ম'ম' খাওঁ চিকেন মম' কেতিয়াবা কেতিয়াবা
হয় হয় হয় তুমি তুমি শ্বপিং কৰিব কাৰণে ক' যোৱা
শ্বপিং এনেই মই বেছি নকৰোঁ মই অনলাইনে অৰ্ডাৰ দিওঁ মাহে কেতিয়াবা কেতিয়াবা যায়
অ মানে তুমি অনলাইনে অৰ্ডাৰ দিয়া মানে তুমি এই গণেশগুৰি বিশাল গৈছানে
হেল্ল। হেল্ল'।
অ, কোৱা, কোৱা।
হেল্ল'।
স্কুলৰ পৰা গৈছা, নেকি হেল্ল'। হেল্ল'। অ, হেল্ল'।
একচিন ৰবা, এই ম, মায়ে মাতিছিল ৰ, অ, কক।
অ, অ, চৰি অ, তোমাক মানে এতিয়া কি, কি কাপোৰ মানে তোমাক মানে যেনেকে নৰ্মেল, মানে ফৰ্মেল, এ, কাপোৰ ভাল লাগে নে।
কাপৰে এনেই টি চাৰ্ট হওক, ক'ট চৰ্ট এইবিলাক চব ভাল লাগে।
মানে তুমি বেছিভাগ কি পিন্ধা মানে টি চাৰ্ট পিন্ধা, চাৰ্ট পিন্ধা?
নাই, মই বেছিভাগ এই ব্লেক টি চাৰ্ট, এইবিলাক বেছি ভাল লাগে, ব্লেক
অ' মানে টি চাৰ্ট বেছি পিন্ধি ভাল লাগে, হয়', হয়। অ', তোমাৰ গৰম দিন লাগে না? এই, ঠাণ্ডা দিন ভাল লাগে তোমাৰ?
ঠাণ্ডা, ঠাণ্ডা।
ঠাণ্ডা দিন, অ, ঠাণ্ডা দিন মানে কিয় ভাল লাগে।
ঠাণ্ডা দিনত বেছি বেছি মানে কষ্ট নালাগে, এনি টাইম শুই থাকিব মন যায়, আৰু বতৰটো ভাল লাগি থাকে।
হয়, হয়, হয় আৰু কবাত ফুৰিবলৈ মন হয় নে নহয়?
উম', উম' ফুৰিবলৈ ভাল লাগে, তাৰ পিছত
অ', এই গৰম, উ' গৰমত ফুৰিব গলে মানে ভাল বহুত
অ', অ'
উম' তুমি কামাখ্যা মন্দিৰ গৈছা না? হেল্ল', অ', তুমি কামাখ্যা টেম্পল গৈছা নে?
অ', গৈছোঁ, গৈছোঁ।
অ', ভাল লাগে ন' বহুত।
উম, তাৰ চবচে উপৰত যোনটো আছে ভূৱনেশ্বৰ এইটো বহুত ভাল লাগে, তাৰ পৰা মানে এটা বহুত ভাল ভিউ দেখা যায়, তাৰপিছত নতুনকে যে দলংখন যে বনাইছে, আমাৰ নৰ্থ গুৱাহাটীৰ লগত এইখনো দেখা যায়, ভাল ভিউ আহে।
তুমি গৈছা?
অ', গৈছোঁ।
অহ।
নৰ্থ গুৱাহাটী, নৰ্থ নৰ্থ গুৱাহাটী গৈছোঁ, চব, চব গৈছোঁ, মই গুৱাহাটীৰ।
অহ। অ', তুমি এই নগাঁওৰ ডাঙৰ শিৱলিংটো চাব গৈছিলা নে তুমি?
অ', এইটো যে মৃত্যুঞ্জয় মন্দিৰ। অ', গৈছোঁ, বহুতবাৰ গৈছোঁ মৃত্যুঞ্জয় মন্দিৰ।
অ', অ', মই মানে যোৱা নাই, মানে যাম, যাম, অ'।
গাওঁ যোনটো চেহেৰৰ পৰা মানে অলপ দূৰ যাব লাগে।
অলপমান দূৰ যাব লাগে মানে, ইয়াৰ মানে ভাবি লোৱা, তুমি গুৱাহাটীৰ পৰা তুমি ওলালে কিমান টাইমত পাই যাম?
গুৱাহাটীৰ পৰা তুমি যদি, এই চিধা চিধি বেবেজীয়া গৈ থাকা, চিধা চিধি তেতিয়াহ'লে লাগিব মানে নগাঁও পাৰ হৈ যাব লাগেতো, তিনি তিনি চাৰি ঘন্টা লাগি পাই যাবা।
তিনি চাৰি ঘণ্টাত পাই যামনে? অ', মানে অ' মানে ইয়া, আমাৰ গুগল মেপত আহিব ন?
উম, আহিব আহিব।
হয় হয়, তুমি চাগে, তুমিতো গমেই পোৱা ৰাস্তা কেইটা।
অ', মনত আছে, অলপ অলপ খেলি মেলি পাহৰিছোঁ নেকি, অলপ মনত আছে।
হয়, তুমি কেইবাৰ মানে কিমান বাৰ গ'লা তুমি মন্দিৰটোত?
পাঁচ ছয়বাৰ।
পাঁচ ছয়বাৰ গ'লা নেকি?
উম, তাত এটা মানে কি কয়, যোনটো মেইন শিৱলিংটো আছে, এইটো আমাৰ এছিয়াৰ মানে চব ডাঙৰ শিৱলিঙ্গ, তাৰপিছত তাৰ ওচৰতে দুটা হেলিপেডো আছে ডাঙৰ ডাঙৰ, বহুত ডাঙৰ এৰিয়া এটা
হয় হয়, তুমি তুমি এই ফেমিলিৰ লগত গৈছা নে এনে ফ্ৰেণ্ডৰ লগত গৈছা?
অহ, ফেমিলিৰ লগত গৈছিলোঁ, ফ্ৰেণ্ডৰ লগত যোৱা নাই, এনেই মানে মোক ইমান যাব নিদিয়ে ফ্ৰেণ্ডৰ লগত।
অ', এনেই মন আছেনে? কোনো ফ্ৰেণ্ডৰ লগত যোৱাত?
অ', অ', মোৰ মন আছে।
অ', কেতিয়াবা এনে ফ্ৰেণ্ড তুমি কথা পাতিছা, কৰবাত যাতে বলিম, তাতে যাম
এতিয়া মেট্ৰিকটো পাছ কৰি লওঁ, তাৰপিছত যাম।
হয় মানে, মানে প্লেনিংটো ক'ত কৰিছা মানে এতিয়া?
এতিয়া, আমি কেতিয়াবা কেতিয়াবা ভাবো এই কি কয় অৰুণাচল প্ৰদেশৰ ফালে ক'ৰবাত যাব মন যায়, অৰুণাচল
অ'। অ', হয় হয়, এনেই তুমি বাইকত যাব মন যায় নে গাড়ীত মানে?
উম, দুটাতেই, কিন্তু বাইকত যাবলৈ বেছি মন যায়।
অ, মানে ৰাইড কৰিবলৈ ভাল লাগে না।
অ', অ'।
হয় মানে কোনটো বাইক তোমাক মানে কোনটো বাইক তোমাক চবে ভাল লাগে মানে যাবা তুমি বাইকটোলৈ উ
মোৰ বেচি টো পুৰণি বাইক বিলাক বেছি ভাল লাগে মানে কিবা এটা ভাবি লোৱা আৰ এক্স হান্দ্ৰেদ বাইক এখন মানে ফুল মডিফাইড কৰি পেলাই, অলপ যাবলৈ ভাল লাগিব।
তেতিয়াও আৰ এক্স হান্দ্ৰেদ তেতিয়ামান বেছিভাগ নচলে তেতিয়া তুমি এইটো মডেলত মানে যোনটো নতুন, নতুন, নতুন বাইক ওলাই আছে। এইটো মানে য়ামাহা য়ামাহা
য়ামাহাৰ কোনটো বাইক এতিয়াতো নতুন, নতুন এইবিলাক স্পৰ্টছ বাইক আহিছে কিবা, কিবি এম টি ফিফটিন আৰ ওৱান ফাইভ এইবিলাক আছে এতিয়া কিন্তু আগৰ বাইক বিলাকৰ মজা বেলেগ আছিল টু ষ্টক বাইক বিলাক পাৱাৰ বেছি থাকে এইবিলাক
হয়, হয়, হয় আৰু মাইলেজো বহুত ভাল দিয়ে।
কিন্তু নহয় মাইলেজটো ইমান ভাল নাছিল কাৰণ টু ষ্ট্ৰক ইঞ্জিনবিলাক মানে তেল বেছিকে খায় আজিকালি ফৌৰ ষ্টক বাইক বিলাক বেছিক ওলাইছেটো সিহঁতে অলপ তেলটো কম খায়। টো ষ্টক বাইক বিলাকত পলিউচন বেছি ওলাই পাৱাৰ জেনেৰেট বেচি হয় সেইটো কাৰণে
উম, উম, উম, আৰু তুমি মানে এই অ, তোমাৰ এই আজিকালি যে নতুন, নতুন মডেল ওলাই আ বাইকৰ কিবা ভাল ল ভাল লাগিছে ন তোমাক ল'ব কাৰণে
নতুন এনে ৰয়েল এনফিল্ড বাইক বিলাক ভাল লাগে।
হয়, হয়।
ত, কি কয় এইবিলাক ক্লাছিক হওক। ক্লাছিক ছিক্স ফিফটিখনো ভাল লাগে। সেইখন কিন্তু বহুত হেভি হয়। কণ্টিনেণ্টেলখন ভাল লাগে, কেফে ৰেচাৰ।
হয়, হয়। আৰু কৰ'তবা তুমি আহ দুূৰ্গা পূজা ক'ত, কত ফুব গৈছা তুমি?
দুূৰ্গা পূজা এনেই তোমাৰ নলদ তে, ভাল লাগে দুৰ্গ ডাঙৰকে হয়তো আমাৰ ইয়াত গাহাটীত ইমান বেছি এনেকুৱা ফুৰা নাই নগাঁৱত বহুত ফুৰিছোঁ।
হয়, নেকি নগাঁৱ মানে ডাঙৰকে হয় মানে।
উম, বহুত ডাঙৰ আৰু তাৰপিছত নগত মেলাও হয় বহুত ডাঙৰ মানে। এটা ফিল্ডতে হয় আমাৰ এ, কি কয় নেহেৰুৱালী প্ৰতি বছৰে হয় কি বঢ়িয়া পাতে। আৰু এবাৰতো এ, চবচে ডাঙৰ মেলা হৈছিল, মই গৈছিলো তাত।
হয়, হয়, মানে কেনেকে মানে পেডেলটো কেনেকে বনাই মানে
মানে এখন বহুত ডাঙৰ ফিল্ড এখন থাকে। গোটেই ফিল্ডটো কাভাৰ কৰে। কাৰম ঝুলনা, চুলনা একদম বহুত কে আহ মটকা কুঁৱা হওক, জোলনা হওক চব মানে বহুত মানুহ বহুত টকা খৰচ কৰি পেলাই আৰু এবাৰ কি কয় এইবিলাক মাৰ্মেডো আহিছে বহুত কিব আহিছে। নতুন বস্তু
হয়।
আৰু মোৰ এটা মামা এটা আছে, সেই মামাটো মানে কি সেইবিলাক কমিডিৰে মানুহতো মেলা ত, মেলাৰ এইবিলাক চব আমাক ক'বাত, ক'ৰবাত লৈ যায় চব ফ্ৰী। ফ্ৰীতে উঠোঁ, আমি চব অ'।
অ, তেতিয়াতো বহুত অ, তেতিয়াতো তোমাৰ বহুত ভাল মানে এতিয়া তুমি মেলাও ঘূৰিলা। আৰু তোমাৰ নিজৰ আছে যদি আৰু
অ', অ', আমাৰ চব চিনাক বিলাক কন্টেকট আছে। মি, প, প, অ'। প্ৰতি বছৰে প্ৰতি বছৰেমেনেকুৱা ফ্ৰী পা পাওঁ আমি চবতে ফ্ৰীতে যাওঁ বাছ নামটো ক'লে
অ মে তুমি গাহীত মানে ঘুৰা নাই মান এনে ঘূৰিছ নে নাই গুৱাহাটী
ন গুৱাহাটী এইবিলাক মেলা চেলা ইমান ফেষ্টিভেল যোৱা নাই কিন্তু এনেই বহুত জেগা ফুুৰছোঁ পাহাৰৰ কি দ
মানে এনে নৰ্মেল ডট ফুৰিছা মানে কৰ'বা এনে ফেষ্টিভেলত ফুৰা নাই নেকি মানে নগাঁও মানে ভাল লাগে মানে তোমাক
অ নগাওখনন ভাল লাগে মানে এটা মৰম এটা থাকি গ'লত ইমান বছৰ থাকিলো
হয় হয় দিয়া ঠিক আছে হ দিয়া ভাল লাগিছে
অ অ ভাল লাগিছে অ